অ',।
কি কৰি আছ।
এয়া, চাহ খাই আছিলো তই কি কৰিছ?
মই দৌৰি আহিবলৈ গৈছিলো দৌৰি আহি পেলাই বিছনাতে পৰিছো সি ভাত ভাগৰ লাগিছে খুব।
অ'।
যাবা মই ভাল ভাল মই
তোৰলে ফোন কৰিছিলো মানে কি তই আমাৰ ঘৰ ফালে আহিলে আহিবিচোন পাচলি অলপমান লৈ যাবি।
অ', অ', এ এইকেইদিনত যাব লগীয়া নাই বাৰু। হ'লেও চাই লওঁচোন গলে বাৰু লৈ আনিম।
অ', নহলে সেই কাৰোবাকে পঠিয়াই দিবি পাচলি অলপ আছিলে তোৰ এ তাত বেয়া হৈ যাব মানে নহলে।
অ', এইবাৰ খেতি কৰিছে নহয় পাচলি
অ', আমাৰ কৰিছে আমাৰ প্ৰতি বছৰে মানে ব্যৱসায় ভিত্তিত কৰিব যে খেতি ডাঙৰকে মানে এই থাকেই আৰু পাচলি ইমান
অ', এতিয়া কি কি পাচলি আছে
এতিয়াতো আমাৰ জিকা এ ভেন্দি ৰঙালাও তাৰপৰা কোমোৰা এই ভাত কেৰেলা এনেকে কৈ আছে অলপ দে। অ', হৈছে অলপ ভাত কেৰেলা তাৰপিছত আৰু তোৰ জিকা থৈ দিয়া আছে তহঁতেলে
অ', অ', হেৰি
তাৰপিছতে তোৰ অ', কৰো তো তাৰপৰা তিয়ঁহৰ খেতি কৰিছিলোঁ। তিয়ঁহৰ খেতি এইবাৰ সুব বৰষুণ দিওতে, হেই কেইদিনত গেলি গ'ল। তিয়হ খিনি নষ্ট হ'ল অলপমান। আৰু বেপাৰীও মানে কি কিহৰ কথা মোক, কৈছিলো সিহঁতক সিহঁতে আকৌ গুৰুত্ব নিদিলে, আকৌ নিনিলে কিয় বাকী খিনি লৈ যায়। এতিয়া ভাত কেৰেলা, ৰঙালাও এইবোৰতো হ'ব হে পাইহে বেপাৰী। সি দুজন তিনজনকে বেপাৰী আহে। স্থায়ী বেপাৰী আছে।
অ' অ'। তাৰ পৰা তাৰ পৰা লাভো হয় নহয় চাগে।
অ' লাভ নহ'লে, আকৌ কেনেকে বেপাৰ কৰিম লাভ হয়তটো তোৰ থাকে তো বছৰটোত মোৰ বিশ ত্ৰিশ হাজাৰ টকা পাচলিৰ পৰা ওলাই তেনেকে ঘৰ চলি আছে। আছো
অ' ক কৰি থাকিবি আৰু যেতিয়ালৈকে পাৰ মানে হ'লেও এফালেও চাবি কিবা যদি চাকৰি তাকৰি পাওঁ, পঢ়া শুনাটো তোৰ ভালেই।
অ' সেইবোৰ কৰি আছো হয়, কিন্তু এতিয়া সেইবোৰ আশাত চাকৰি আষাত বহি থাকিলে নহ'ব নহয়। তো বৰ্তমান সময়ত যেনেকে হে তোৰ বস্তুৰ দাম বাঢ়িছে তো। ফালে ঘৰ চলাবলৈও বহুত অসুবিধা হৈ যায়। এনেকে খেতি বাতি কৰিবই লাগিব। আৰু অলপমান কষ্ট হয়। যথেষ্ট খিনি সময়ো দিব লাগে খেতি কৰোতে। মই আকৌ হেই। এই এ ঘৰতে পাৰ তিলাখন আছে যে মাটি চহাও তাৰপৰা তোৰ, এইবাৰ কৰিছো ডেৰ বিঘা মাটিত জিকা খেতি কৰিছো। তাৰপিছত আৰু দেৰবিঘাত কৰিছো তোৰ ভাত কেৰেলা, তাৰপিছত আৰু তলতে ৰঙালাও। খেতিত লগাই দিছো ভাত কেৰেলাৰ লগত তাৰপিছত আৰু তেনেকে। টিহুৰ খেতি কৰিছিলোঁ এবিঘাট টিহুটোৰ তিহুৰ পৰাও পইচা ওলালে, কিন্তু তোৰ নষ্ট হ'ল আকৌ অলপমান বৰষুণৰ কেইদিন বেপাৰী নাহিলে, তাৰপিছত তোৰ আৰু নেমু আছে নেমু ঘৰৰ কাষৰ পিছফালৰ বাৰীতে লগাই থোৱা আছে।
তহঁতৰ নেমু লাগিব নে? নেমু অলপো লৈ যাব পাৰিবি বাৰ মই ছিঙি থম।
অ, নেমু চিঙি থবিচোন। মানে আমাৰ এই নেমুজোপা এবাৰ মৰি গ'ল কিবা পোক এটা লাগিলে।
অ'।
তাকে, উ মানে। এইবাৰ ভালকে লাগিছিলে। তাৰপিছত কালি চাইছোগে। কিবা পোক এটা লাগি শেষ কৰি দিলে নহয়, ওপৰ ফালে লেৰেলি আছে গোটেই।
অ' অ' এই হেৰি গোবৰ চোবৰ দিব লাগে। ছাগলী গোবৰ দিব লাগে। তেতিয়াতো পোক নধৰে আৰু। গৰু গোবৰ দিব লাগে, কাষবোৰ চাফ চিকুণ কৰি দিব লাগে। তহঁতৰ এই কৰা মানুহ নাই যে, সেইটো কাৰণে আকৌ।
হ'লে মানে এতিয়া তহঁতে নিজে কৰ যে সেইকাৰণে দিবলে ভাল। আমাৰ এতিয়া কৰা মানুহে নাই।
উম, সেইটোয়ে সেইটো নহয় অকণমান লাগিব লাগে। নহ'লে আৰু শাক পাচলি নহয়- নহয় উঠাব। হ'বলৈ অলপ কষ্ট আছে। টান ফটককৈ কিবা -কিবি হয়, পোক। মোৰ এই জিকা খিনিত পোক লাগিছিলে নহয়। আকৌ ঔষধ আনি পেলাই মাৰিছোহি তেতিয়া। উ।
আৰু তহঁতৰ এটা কাৰণে ভাল হয় মানে। ঘৰৰ পাচলিয়ে খাও যে কিনি আনিব লগা নহয় ভাই জিন হৈ থাকে মানে।
অ', অ' সেইটোতো হয় আৰু। তো বৰ্তমানতো কিনা পাচলিবোৰত যেনেকেহে তোৰ সাৰ তাৰপিছত আকৌ তোৰ ঔষধ পাতি মেডিচিন দিয়ে। আজিকালি কিনা পাচলি খালে বেমাৰহে হয়। আৰু মানে কি এতিয়া মই এতিয়া বেচা খিনি সেই বেপাৰীয়ে এ বা কি মেডিচিন দিছে মইতো নাজানো ন। মই সিহঁতক বেছিহে দিওঁ। সিহঁতে আকৌ ই এই ইয়া বজাৰ নেবেচে। সিহঁতে ডাঙৰ বজাৰলৈ লৈ যায়। এই অকনমান দূৰত হামতি বজাৰ খন যে। আছে তালৈ লৈ যায়। তাতে সিহঁতে উলিয়াই দিয়াগে আৰু।
আহ।
এই বহুত কম দামত সিহতে ইয়াৰ পৰা লৈ যায় নহয়। তাৰ পৰা সহতে বেচে বহুত দামত। আৰু টো তেনেকে যদি মইও বেচিব পাৰিলোহেঁতেন মোৰও যথেষ্ট লাভ হ'লহেতেন। ত মানে কেজি এতিয়া সেহেঁতে চল্লিশ টকা পঞ্চাশ টকাকে বেচে জিকা। তাৰ পৰা মানে পাইকাৰী দামত বেচি আৰু। সিহতে আৰু বাকী কি খুচুৰা ব্যৱসায়টোতো সেইটোকে এই চল্লিশ পঞ্চাশ টোকে নি পেলাই আশী টকা এশ টকা কৰি দিয়ে। মই আকৌ ইয়াতো বিশ টকা কেজিতহে দিব পাৰোঁ। মই আকৌ বিশ টকা কেজিতহে দিওঁ।
হেৰি, এইটো অ, নেমু কিমানত বেচাম?
নেমু এতিয়া দেৰ টকাকে মই দি আছো। বাকী সেহেঁতে তাত গৈ পাঁচ টকা মানকে বেচে।
অ।
তাকে ভাবিছো ঘৰত এইবাৰ, এইবছৰ যদি, অ' পইচা অলপ গোট খাই তেতিয়া টেম্পু এখনকে লৈ ল'ম। তেতিয়া মই ডাইৰেক্ট বজাৰ লৈ যাম। যাব পাৰিম। অহা বছৰ পৰা। তেতিয়া মানে যথেষ্ট দুগুণ লাভ পাম ন। তেতিয়া ইয়াতকো।
তেতিয়া সুবিধাও হ'ব। লগতে
তাকে সুবিধাও হ'ব। মানে তটো টেম্পৰ এখন লৈ ললে, ত, ' এই অহ মানে ইমান কথা নাই। অ, তেতিয়া অহা বছৰ পৰা নিজে টেম্পুত উঠাম। অকণমান কষ্ট কৰিব লাগিব। সেইখিনি কৰিম বাৰু।
অ, তেতিয়া নিজেই পাৰি আৰু বেচিব। আৰু এতিয়াতকে লাভটো বেছি হ'ব।
অ, সেইটোৱে দুগুণ- দুগুণ লাভ হব। তেতিয়া ভাল হ'ব মানে মোৰ ভাগৰ এতিয়া আকৌ, ত' এ এতিয়াও মোৰ লচত চলা নাই। তথাপিও এ, বেলেগ বেপাৰীক বেচো আকৌ সেই সেইটো বেপাৰীয়ে গৈ পেলাই বেলেগক বেচে। তেনেকে কৰিলে। মোলৈ ইমান পইচা নাহে। এতিয়াতো নিজে যদি বজাৰত বেচিব পাৰো, তেতিয়াহ'লে লাভ বেছি হয়, আকৌ তোৰ কষ্ট অলপ হয়খিনি কিন্তু সেইখিনি কষ্ট কৰিব লাগিব।
অ', অ' সেইটোৱে আৰু কষ্ট কৰিলেহে ভাল ফল পাবি।
অ' বাকী তই এতিয়া কি পঢ়ি আছ।
মই এতিয়া হেৰি বি এ
অ' কমপ্লিট হোৱা নাই নি এইটো
কমপ্লিট নাই হোৱা। মই বাৰ পঢ়ম মইহে
পোৱাটো বেগ লাগিলে ন দৰা নহলে পাছ কৰিব লাগিছিলে। দেখোন ইমান দিন হলে
বেগ নাই লগাই মই বিয়টো দুদিন মৰ পিছতহে ললো এবছৰ ৰৈ দিলো নহয়
অ', অ' সেইটো কথা মই আকৌ বোলো মই ভাবিছো তইতো আমাৰ এই ভাইটিৰ লগ হৈ গতিকে
অ, সেইটোৱে এ এবছৰ ৰদ দিলোয় দেট এটা অসুখৰ কাৰণে মানে সেই বছৰ বি এটো নপঢ়োঁ বুলি ৰৈ দিছিলোঁ।
অ', অ', অ'। ত, বাৰু হ'ব দে আৰু মানুহৰ পৰিস্থিতি চাইহে আৰু। এতিয়া হ'ব একো নহয় ভাল হ'ব দেউতা ভাল হৈছে নহয়?
হৈছে হৈছে, বাৰুকে হায়াৰ ছেকেণ্ডৰী সময়ত নহ'ল আৰু সটো বাচি গ'লো এতিয়া বিয়েত তাৰপিছত ৰৈ পেলাইও কৰিছোঁ কথা নাই।
অ, হ'ব একো নহয়, তাৰপিছতে টো হে ইয়াত পঢ়া শুনা কি চলিছে তেনেকুৱা পাৰিছনে নাই, বি এতিয়া কিহত মোজত লল তই?
ইংলিছ
ইংৰাজী মোৰ সেই ইংৰাজীহে ভালেই ইংৰাজী লিটাৰেচাৰটো ইমানো টান নাই কনচেপ্ট খিনি জানিলেই হৈ গ'ল আৰু ইণ্টাৰনশিপ কি ইঞজী তহঁতৰ ঘৰকা ন আছিলে?
অ' হৈ আছিলে মই স্কুলখনলে গৈ পেলাই পঢ়োৱা মানে শিকোৱা কেনেকে এনেকে পঢ়াব লাগে সেইটোও কৰিছিলোঁ।
অ', অ', কমপ্লিট হ'ল ইনটো
অ' হ'ল।
অ, কেনেকুৱা হ'ল, কেনেকুৱা পালি পঢ়ৱাই পেলাই ভাল নে ল'ৰা ছোৱালীবোৰ?
অ, ভাল লাগে, সকলো ল'ৰা ছোৱালীৰ লগত মানে ধেমালি কৰি মেলি আৰু সকলোৱে চাপৰ্টোও কৰে ন' স্কুল খনৰ লগত ধুনীয়াকে পাতি লৈছো।
অ', অ', ভালেই তেতিয়া আৰু ভালেই কৰিলি তই এই ওচৰৰে স্কুলখনতে কৰিলি মই মানে গম পাওঁ তোৰ খবৰ খিনি মই তহতৰ মাৰ পৰা এদিন লৈছিলো, মায়ে তেতিয়া কৈছিলে যে এনেকে এই ওচৰ স্কুলখনতে ইণ্টাৰ্নশ্বিপ কৰিছ বুলি।
অ, তই বহুত দিন ফোন কৰা নাই আকৌ।
অ, মই ব্যস্ত আছিলো এইকেইদিনটোৰ পাচলি ধুম ধাম লাগিছে বৰষুণতো ত, দিছিলে যে তোৰ চব বাঢ়ি গ'ল আকৌ এতিয়া এৰিছে বাৰু, এতিয়া এৰিত মানে তো পুৰা লহপহকে বাঢ়িছে মই সম্পূৰ্ণ মানে ব্যস্ত হৈ গ'লোঁ এইখিনিৰ ওপৰতে।
লাক লাক কষ্টকৰ আৰু, সেইটোৱেইেতো।
সেইটোৱে সেইটোৱেইটো কষ্ট নকৰিলে কেনেকে ফলটো পাম আকৌ এতিয়া ঘৰ চলাবলেতো মই সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই ঘৰখন চলি আছো। তাৰপিছতে সকণে অ' ভাল ভাল। আৰু এ পান পাণৰ খেতি কৰিছো নহয়, পাণ পাৰিবলৈ মানুহ নাই। তহঁতৰ সেইফালে যদি পান পৰা মানুহ আছে মোক জনাবিচোন। পাণ যথেষ্ট মানে পাণ দুজোপা আছে এ বাঢ়ি গৈছে, কিন্তু এতিয়া পৰা মানুহ নাই আকৌ।
পাৰিবলৈ মানে সময় হ'ল নে কি?
পাৰিবলৈ সময় হ'ল অ' এই।
অ' আছে বাৰু দুজনমান, কৈ চাব পাৰি।
নহ'লে মোক সেই ফোন নাম্বাৰটোকে দিবি মই পাতি মেলি ল'ম। মানে পানপা মানুহ নাই টোৰ গছত উঠিবলৈ মানুহবোৰে ভয় কৰে। আকৌ ইফালে জখলা এটা বনাই থৈছিলো, জখলা পচি গ'লগে এই বৰষুণৰ কেদিনতে।
তহঁতৰ ঘৰৰ ওচৰতে এজন আছিলে নহয়।
অ' সেজনৰটো ভৰি ভাগিলে আকৌ নহলেতো চিন্তাই নাই এনেই সেইজনেহে লাগিত মেলি থাকে হি পা মানুহক লৈ মই ইমান চিন্তাই নকৰো নহয় আগতে এইবছৰ আকৌ তো সেইজনৰ ভৰি ভগা পাছৰ পৰা তো পাণপৰা মানুহ বিচাৰি ফুৰিছোঁ নাই কোনো নাই।
অ'। সেইটো হ'ল আকৌ কথা, মই তাকে ভাবিছো তহঁতৰ ঘৰ ওচৰতে আছে আকৌ তই বিচি ফুৰিছ।
অ' স পোৱা নাই, তাৰ ভাগৰ ভাল হলেও এতিয়া মানে কি ভয় কৰিছে নহয় উঠিবলৈ। কাৰণ তো ভৰিতো যেনে হলেও আগৰ নিচিনা জোৰ নাইতো
উম সেইটোয়ে আৰু হব বাৰু মই পা পাতিছাম।
অ' পাতিবি পাতিবি তাৰপিছতে
তোৰ গাব ন কাহ আছ
অ' জ্বৰ তাৰপিছতে কাহ ঢেৰ কিবা কিবি আৰু।
অ' মোৰো পানী লগা হৈ আছে বাৰু কাহ হোৱা নাই।
অ' এই ঔষধ পাতি খাবি, ঔষধ পাতি নাখালেতো এইকেইদিনত জ্বৰতো বৰ বাঢ়ি গৈছে জ্বৰ পান ফেন লগাব নেকি? উ, মানুহক পেলাই দিছে আৰু একেবাৰে হস্পিতাল যাবলগীয়া কৰি দিছে, আমাৰ গাঁৱতে এতিয়া যাকে যায় তাই হৈছে নহয় জ্বৰ।
উম, এ মই অসমীয়া ঔষধ খাইছো হেই, কিনা ঔষধ নাই খোৱা। আৰু এতিয়া ভালো পাইছো বাৰু অসমীয়া ঔষধ খাই।
অ' অসমীয়া ঔষদটো খালে ভাল পাওঁ, ইমান মানে কি চাইড এফেকো নাই তাৰপিছতো ভালো কৰে দেই স্বাস্থ্যৰ কাৰণেও ভাল দেই। আৰু মানে অ', অ' মই আকৌ সেই এ সময়ে নাপাওঁ অসমীয়া ঔষধ বনাবলৈ এনে জানো বাৰু দেই ধনী গুটিও আছে জালুকো আছে।
অ' এ পি পলিটো থাকিলেও ভাল।
অ' পিপলি ন পিপলি আগতেহে আছিলে এতিয়া নাই বহুত দনৰত।
অ' তহঁতৰ বামী শাকৰ খেতিও কৰিছিলে নহয়।
অ' মাজতে বামি খা হৈছিলে সেইখিনি নিজে নিজে মৰি গল।
আহ এতিয়া নাই
এতিয়া নাই
অ' তাকে মোৰ মনত আছে বামি শাকৰ খেতি কৰাৰ কথা।
অ', অ', অ' বামি শাক আগতে আছিলে এতিয়াতো নাই তো এ ভুলে লহ পহকে ধেৰ হয় কিন্তু তো আকৌ সোনকালে মৰি যায়। বেছি পানী হলেও মৰি যায় তাৰ পিছত আকৌ এ তেনেকুৱা মানে বামি শাকটো। ৰখাবলৈ টান।
উম খাবলেতো তিতা ন বামি শাত।
খাবলে অলপ তিতাটো ত স্বাস্থ্যৰ কাৰণে ভাল খালে। সেয়া চাইড এফেক্ট টাইড এফেক্ট নাথাকে তাৰপিছতো প্ৰেচাৰ চুগাৰ।